অ', শুনিছোঁ‌, শুনিছোঁ‌, কি কৰি আছা?
মই এনেই আছোঁ ৰ'বা, তুমি?
অ', মই এনেই আছোঁ‌ বাকী ভাত পানী খালা নে নেকি?
ভাত পানী খোৱা নাই ৰবা চাহ পানীয়ে খালোঁ‌ ৰ'বা চাহ আৰু চিঙৰা তেনেকুৱাই খালোঁ‌, তুমি?
আতছা। আহ মইয়ো তোমাৰ ম'ম' খাই আহিলোঁ দাদা লগত অলপ ওলাই গৈছিলোঁ‌ বানপানীও চালোঁ‌।
উম উম, বানপানী মানে ডুবি গৈছে, ডুবি গৈছে।
অ', স্মাৰ্ট চিটি পিংক, আ, পাৰ্পল চিটি ডুবি গৈছে।
তোমাৰ স্মাৰ্ট চিটি, পাৰ্পল চিটি চব ওলাই গৈছে।
হা হা, ঠিক কৈছা।
মই ওলাবই পৰা নাই বানপানীৰ ফলত। ক'ত যাম? ক'ত যাম? এইফালে যদি আ ৰুকমিণি গাঁৱৰ ফালে যাওঁ‌ এইফালেও বানপানী, তাৰপিছত বেলতলাৰ এইফালে গ'লেও এফালেও বানপানী, ৱায়াৰলেছত পুৰা পানী। যাম ক'ত এতিয়া?
আচ্ছা আচ্ছা, উম।
বাকী ভাত, খানা পিনা কিহে দি আজি?
খানা পিনা তোমাৰ কিবা-কিবি বনাইছে নে তোমাৰ নৰ্মেল বনাইছে মানে? এ, আমাৰো ঘৰত, ঘৰৰ ভিতৰত পানী চ' সেনেকে বনাব পাৰ ইমান হেৰি নাই। বৰ্তমান।
অৰ্ডা-অৰ্ডাৰ কৰিয়ে খাব লাগে।
খাব লাগে, কালি খাইছিলোঁ‌ বাৰু ত' সদায় সদায় বেয়া।
কি অৰ্ডাৰ কৰি খেলিছিলা কালি?
কালি তোমাৰ চিকেন কাৰী আৰু ৰাইচ নৰ্মেল।
অ' চিকেন কাৰী আৰু ৰাইচ কিমান লৈছে?
তোমাৰ চিকেন কাৰীটো লৈছে ওৱান ফিফটি।
অ'।
আৰু ৰাইচ ৰাইচ টো লৈছে হাণ্ড্ৰেড।
মানে টু টু ফিফটি টোটেল।
অ' টু ফিফটি।
ঠিকে আছে, ঠিকে আছে। বাকী আজি ক'ত ক'ত গ'লা?
বাকী আজি মানে তোমাৰ ৰাতি ৰাতিপুৱা মানে দাদাই মাতিলে, দাদা জেঠি মাৰ ল'ৰা সি মাতিলে যে তাৰ স্কুটিখন অলপ বেয়া হৈছে। চ' স্কুটিখনে ঠিক কৰিবলৈ চাওঁ যে তাৰ স্কুটিখন মানে বানপানী যে তোমাৰ বানপানী তাৰ স্কুটিখন বানপানীৰ ভিতৰলে সোমাই দিছিল পানী মাজেদি।
ই ইঞ্জিনৰ ইয়াত প্ৰব্লেম আহিছে ন?
অ' ইঞ্জিনো গৈছে তোমাৰ ব্লকো গৈছে মানে। ব্লক মানে তোমাৰ- মানে গাড়ীখন তোমাৰ বিশতকে বেছি আপত দিলে
গ'ম পাইছো, গ'ম পাইছো এই বানপানীত চলালে ইঞ্জিন ইঞ্জিনৰৰে প্ৰব্লেম আহে।
অ' য'ত আমাৰ ছয় সাত হাজাৰ টকা যাব আৰু। মানে সি ভাল কৰিলে চাগে, তাৰপিছত মই আধা আধা সময় থাকি গুচি আহিলো।
মানে ইঞ্জিনৰ প্ৰব্লেম হ'লেতো মানে ছয় সাত হাজাৰ মান যায়, ইঞ্জিনৰে প্ৰব্লেম হৈছে চাগে।
অ' ইঞ্জিনিৰে হ'ব।
আৰু ব্লকো গৈছে চাগে তেনেকুৱাই, মোৰো স্কুটি খন মাজত মানে বেয়া হ'লে তেনেকুৱাই, মানে মাজতে মানে কালি নে এই প্ৰথম দিনা যে বৰষুণ দিয়াতে যে বানপানী হৈছিল যে।
উম।
এই এইটো বানপানীত চলাই দিলো স্কুটি, তাৰপিছত উ মবিল ফিল্টাৰৰ এ কি থাকে এইটো। কি কিবা এটা ৰিং টাইম থাকে মানে সেইটো ফাক ফাটি কেনে পুৰা উ মবিল একদম ক'ত বা পৰিল, তাৰ পিছত ঘৰ আহি চাওঁ ইয়া স্কুটি চেল্ফত ষ্টাৰ্ট কৰিলে ষ্টাৰ্ট বাৰু হয়, কিন্তু আৱাজটো একদম ট্ৰেক্টৰৰ দৰে আৱাজ আহি আছে, মানে মবিল একটোপা নাআছিল চব মবিল পৰি গৈছিল।
আচ্ছা, আচ্ছা।
পিছদিনা দেখালো মেকানিকক দেখালো। কলে কি ইঞ্জিনত কিবা এটা ই ইঞ্জিনত কাৰ্বুৰেটাৰ বেয়া হৈছে। তাৰপিছত তেনেকুৱাই, তাৰপিছত মবিল যে মানে লিক কৰা ৰিংটো এইটো ফাটি গৈছে। ৰিংটোৰ নাম কিবা নজেল নে কিবা আছিল। ৱেলছিল, ৱেলছিল, ৱেলছিল, ৱেলছিল।
আচ্ছা। চ' গাড়ী এখন বেয়া হ'লে তোমাৰ বহুত খৰচ ধৰা আৰু তোমাৰ বানপানীয়ে তোমাৰ গাড়ী এখন পতককে বেয়া কৰি পেলাই। আৰু তুমি দেখিছানে তোমাৰ জোৰাবাট নে ক'ৰবাত মানে গাড়ী এখন তোমাৰ উটি আহিছে। তোমাৰ অল ট' এইট হাণ্ড্ৰেড চাগে, তোমাৰ গাড়ী খন মানে উটি আছে। অ' উপঙি আছে ইয়েছ। তেনেকুৱা ধৰণৰ অৱস্থা হৈ গৈছে।
ত' নক'বা য অসমৰ যদি হায়েষ্ট বানপানী হয় তাতেই। ট্ৰাকো ফাঁচি যায় চব ফাঁচি যায়।
যোৰাবাট মানে বহুত এইটো তোমাৰ একদম পিক আপ পইণ্ট আৰু তাৰপিছত তোমাৰ ধৰা যে আমাৰ ঘৰত বানপানী সোমালে এ আমাক মানে মালিকে মানে তোমাৰ এটা মেচিন কিনি দিছে যাতে আমি পানীটো যাতে সুহি কেনে বাহিৰত পেলাব পাৰোঁ আৰু। মেচিন যে থাকে, অ' সেই মেচিনটো কিনি দিছে, কিন্তু সেই কিন্তু সেই মেচিনটো মানে কি হয় বেছি পানীহে সুহিব পাৰে একদম বেছি পানী খিনি সুহি দিলে লাষ্টত অকণমান, অকণমান যে ৰৈ যায়। সিখিনি মানে
হয়, হয়।
তাই মানে নিজে মানে পেলাব লগা হয় আৰু।
এ বাল্টিং বা তোমাৰ বা বাল্টিং বা তোমাৰ মানে কাপোৰ এখন দি আহ মানে, পানীখিনি চিপি চিপিয়ো পেলাব পাৰা।
অ' সেনেকে, সেনেকে কৰোঁ অ' সেনেকে কৰোঁ তাৰপিছত তোমাৰ বালিয়ো একদম মানে, বালি চালিয়ো উলাই নহয় একদম বালি মাৰ হৈ যায় ঘৰটো।
হয়, হয়।
ত' সেনেকে মানুহ বহুত ক্ষতি হৈছে দেই বানপানীৰ ফলত তই, তুমি এতিয়া মই আজি আজি হেৰীত গলোঁ কিছুমান ধৰা তোমাৰ এতিয়া চবজী দোকান এখন এনে ৰাস্তাত উলাই দিলে বৰষুণ দিলে তাত চবজি-তবজি গো টে ভিজি যায়।
উম ভিজি যাই মানে আজিতো চাগে বানপানীত উপঙি আছে চব্জি।
উম চব্জি বানপানীত উপাঙি আছে এ মানুহবিলাকে তোমাৰ বানপানী মানে তোমাৰ মানে কি ক'ম আৰু তাক পইচা ইনকাম কৰাতো বাধা। দিয়ে বুলি ক'ব লাগিব, অ' তাৰপিছত কিছ-কিছ-কিছুমানে আকৌ কিছুমানে আকৌ বানপানীত থাকোঁতে ভাল ইনকাম কৰে যেনে ধৰা কিছুমানে বান তোমাৰ কলগাছ দুডাল কাটি আনিলে ভেল-ভেল-ভেল বনালে তাৰপিছত সেই তাতে ইফ তালে মানে সিফালে লৈ যায়।
তাকে এতিয়া আৰু নাওঁয়ে কিনিব লাগিব আৰু লাহেকে, ইনকাম কৰিবৰ কাৰণে।
অ' সেনেকুৱা কথাবিলাক ভাবি গৈছা।
ঠিকে আছে বাকী তুমি আহ, মানে, ৰাতি কিহেদি খাবা এনে নি-নিৰামিষকে খাবা?
অ' আজি চাগে দালি, ভাত আৰু কিবা ভাজি-চাজি এখন হ'ব চাগে।
হয়, হয়।
হয় এনেকুৱাই।
তে' নিৰামিষ ভাতো খাব লাগে।
হুম, হুম হে হে নিৰামিষ খাওঁ।
এইটো মাং-মাংস খোৱা বতৰ কোনটো, ঠাণ্ডা।
অ' বতৰটো মাংস খোৱা, কিন্তু কিছুমানে খাব যিয়ে মানে একদম যাৰ ঘৰত বানপানী-চানপানী হোৱা নাই আজাদিত আছে। তেওঁলোকে খাব।
উম, মানে ত' তোমালোকৰ ঘৰটো কি তলত নেকি?
মানে চোতালখন আপ আৰু ঘৰটো ডাউনত।
অ' অ' বুজি পাইছোঁ এই তে-তেনেকুৱা ঘৰতে পানী সোমাই।
অ' মানে ঘৰৰ মানে এইটো মান অল্ড ঘৰ হয় আগৰ। পুৰণা ঘৰে মালিকৰ আছিলে ইয়াত। ত' মানে তলেৰে মানে পানী মানে তলত মানে দৰ্জাৰে দৰ্জাৰ ফাক বিলাক, সেনেকে পানী সোমাই। কোন কোনোবা এদিন পানী সোমাই মানে।
গম পাইছো, গম পাইছো। মালিকেটো চাব লাগে।
মালিকে কৈছে, তো আপোনালোকৰ যদি প্ৰব্লেম হৈছে আপোনালোকে যাওক। নহলে আমি এটা মেচিন কিনি দিছো। মাই মালিকে এটা মেচিন কিনি দিছে আৰু। তাতকে আৰু বিশেষ কি কৰিব এনেকুৱা কথা।
মেচিনটো মানে কি কি কি কৰে?
মানে মেচিনটোত অ মেচিনটোৰ লগত তোমাৰ এটা পাইপ কানেক্ কৰি দিওঁ। তাচত মেচিনটোত দিয়াৰ লগে লগে, মেচিনটো দিয়াৰ লগে লগে তোমাৰ মানে জেনেৰেটৰ টাইপ আৰু মেচিনটো।
অ আচ্ছা আচ্ছা বুজিছো, বুজিছো।
পাইপ দাল আমি ৰাস্তাৰ ফালে সেই কৰো, ত তই ঘৰৰ পানী খিনি ৰাস্তাত ওলাই যায় আৰু।
হয় হয় হয়। অলমান মানে আমি যেতিয়া পুখুৰী চেকো মানে, মাছ ধৰিব মান তেনেকুৱা টাইপ মানে ন?
অ তেনেকুৱাটো। আমি যে পানী আমি যে খাল সিচা বুলি কয় মাছ। মাছ মাছৰ কাৰণে বাৰিষা কালত। এখিনি অ তাতে বাৰু বেছি পানী ওলাই। তাতে বাৰু বেছি পানী ওলাই। আমাৰ ইয়াত অলপ কম কমকে যায়। অ আমাৰ ইয়াত অলপ কম কমকে যায়।
বস্তুটোটো অলপ এনেকুৱাই হয়।
উম উম অলপ সেনেকুৱাই।
অ ঠিকে আছে আৰু। কালি পৰখি ক'তবা ফুৰিব যাবানে?
হাঁ হাঁ!
ফুৰিব যাবানে ক'তবা কালি মানে?
কালি চাও ৰবা। যদি বতৰ ভাল লাগে মানে এজন মোৰ লগৰ আছে। মই তাক কৈছো বাৰু যে, তই এই সময়ত আহা উচিত নহয়। তই কেইদিনমান পিছত আহ। মানে মোৰ তিহুৰ তিহুৰ তিহুৰ আমি একেলগে মানে পলিটেকনিক কৰিছিলো।
হয়ঁ হয়ঁ হয়ঁ।
অঁ কি কৈছে? নাই নাই মই কালিয়ে যাম কাৰণ পিছত আৰু কেতিয়া টাইম পাওঁ নাপাওঁ নাজানো, বতৰ যিয়ে নহওক বা বানপানী হওক যিয়ে হওক। মই কালি যাম। তাপিছত মই কৈছো, ঠিক আছে মই যদি পাৰো তেনেহ'লে লগ কৰিম আৰু সেনেকে কৈছো আৰু তাইক। তাৰ ইফালে আৰু এটা লগ আছে, তাৰ লগতো পলিটনিক কৰিছিলো। তাৰ ইফালে মাথা ফাতিছে। মানে স্কুটি সি মানে স্কুটি বহুত বেলে বেয়াকে চলাই। অলপ শকত আবত, পেতলা হয় বহুত। ত সি মানে স্কুটি মানে যেনেকে চলাই চুচৰাই চুচুৰাই ব্ৰেক মাৰে।
বা বানপানীত স্কুটিও লাহে লাহে চলাব লাগে।
আৰু তোমাৰ বাইকতকে স্কুটিখন বেছি শ্লিপ খাই ন।
বহুত শ্লিপ খাই বহুত, মই এ এনে এনে পঢ়ি থাকো।
উম।
উম মানে মই মাজতে এনেই পৰিছিলো, এই ঘৰৰ ওচৰতে মানে শ্লিপ খাই। এনেই।
আ।
মানে আগফাল পৰা মানে ৰ ৰং চাইডে গাড়ী এখন আহিছিল, মই কাটিব যোৱাতে পতককে ব্ৰেকটো মাৰি দিলো। গাড়ীটো দেখা পায়। দুৰটা বিলাকে গ'ল মাৰা তাৰ পিছত শ্লিপ খালো আৰু। একো হোৱা নাই বাৰু। মোৰো একো হোৱা, নাই গাড়ীৰো একো হোৱা নাই। শ্লিপ খাইছো আৰু খালি।
অ, মইয়ো এদিন তোমাৰ মানে নিজৰ ঘৰতে মোবাইল চাই মোবাইল চাই গাড়ী চলাই আছিলো। এই তৈ তোমাৰ হাজত দিয়া মাধৱ মন্দিৰখিনিত, মানে নামাই দিলোঁ আৰু চিধা মোৰ টাৰ্ণিংটো মানে লেফ্ট ছাইডে কাটাই নহ'ল। চিধা যায় থাকিলোঁ, আগত এটা মানে সৰু সৰু শিল থাকে যে।
শিলৰ- শিলৰ দামৰ ওপৰত পৰি গৈছোঁ। মোৰ একোৱে নহ'ল মানে। মই কিন্তু বেয়া ভয় খাইছোঁ মানে বুকুখন কঁপি গেছি।
তাকে। সেইটো কাণে মোবাইল চোবাইল চাই গাড়ী চলাব নালাগে।
সিদিনাখনৰ পৰা মই নিজেও এইটো কাম নকৰোঁ আৰু বেলেগকো বুজাওঁ যে এইটো কাম কৰিব নালাগে।
এই তাকে। তুমি শিক-শিক্ষা হৈছা কাৰণে বেলেগক বুজাইছা হয় নে নাই?
অ' মই সেইটো এক্সপিৰিয়েঞ্চফুল পোৱাই নাছিল আজিলৈকে পঢ়ি। অ' মই পৰিয়ে পোৱা নাছিলোঁ আজি হেই, সেইটো কথা আৰু কিছুমান তো অলপ মানে হেট-হেলমেট
বহুত পৰোঁ।
অ' আৰু তোৰ কি হেলমেটৰ ভিতৰেৰে মোবাইলটো ভৰাই লয়, কথা পাতি থাকে।
উম, উম, উম, উম। এইটো কৰিলে মানে এ, আ, এইটো কৰিলে মানে পিছফালৰ পৰা যদি গাড়ীটো জোৰেও আহি থাকে ন' ব্ৰেকো যদি বাইচান্ঞ্চ দি পিছফালে গাড়ীটো ব্ৰেক নাখায় ন' তো-তোমাৰ গাড়ীত খুন্দাই দিব।
উম, সেনেকুৱা হয়।
হয়েণ্ড মাইলে যদি তুমি খু খুব শু-শুনা নোপোৱা, চাইড হৈ নোযোৱা। তেনেকুৱা। মইতো গাড়ী-চাড়ী চলালে অকল গাড়ী চলাওঁ। ম'বাইলতটো চা মোবাইলটো উঠাও, ৰ' গাড়ীটো ৰখাই কেনে উঠাও ফোন আহিলে। বেলেগ কথা, কথা পাতিম, তাৰ পিছত যাওঁ। তেনেকুৱাই, ঠিক আছে বাৰু তোমাৰ লগত কথা পাতি ভাল লাগিল হা। হয়, ঠিক আছে।